তুমি শুনিছানে?
কি কৰি আছা?
এনে মই বহি আছো বাৰু তুমি কি কৰি আছা?
হয় - হয় আছো এনে বাকী ভালনে?
আহ ভাল তোমাৰ ওপ নে ভালনে।
উম, মোৰ ভাল - ভাল বাকী চাহ পানী খোৱা ওলোৱা হ'ল।
অ, চাহ পানী খালো বাৰু অলপ আগতে বটৰটো কেনেকুৱা তোমাৰ পীনে? হয়।
আমাৰ বতৰ গোটেই বেয়া নহয় দিনত অকণমান বৰষুণ দিছিলে খালি এতিয়া বতৰ ভাল তোমাৰ ফালে।
অ, আমাৰো মানে দুপৰীয়া অলপ বৰষুণ দিল আবেলি অলপ বৰষুণ দিল। এইটো অলপ - অলপ বৰষুণতে আমাৰ মানে ইয়াতে বানপানীৰ সমস্যা হৈ যায়।
অ, মই অৱশ্যে সেইকাৰণে কল কৰিছিলো। বান পানী বিষয়ৰ ওপৰত অকণমান কথা পাটিম বুলি হয়।
অ, ভাল টপিক দেখান ভাল টপিক ওলাইছে।
হয় পিছে - পিছে তুমি কি ক'বা বানপানীৰ বিষয়ৰ ওপৰত।
অ, কি কম আৰুও আজিকালি যেনেকুৱা সমস্যা বানপানীৰ সমস্যা তটো বাঢ়ি আছে। যেনেকুৱাকে আজি মই নিউজো পালো ধেমাজিত পুৰা বানপানীৰ সমস্যাৰ কাৰণে মানে ঘৰবোৰ দুৱাৰবোৰ অ, মানে এইটো অসমৰ ডাঙৰ বানপানীৰ সমস্যাটো আহ আগৰ পৰাই চলি আছে। যিহেতু মানে এতিয়ালৈকে কম কৰিব পৰা নাই আৰু তাৰ পিছে আমাৰ গুৱাহাটীত ত'বৰষুণ বানপানীৰ সমস্যা আৰম্ভ হৈছে এইটো নদী যদি মানে মানুহে চেপিকে মানে অ, ঘৰ বনাইছে। তাৰ তাতে মানে নালা ড্ৰেইনত তোমাৰ জাবৰ জোথৰ ফেলাই। জাবৰ বোৰৰ কাৰণে ড্ৰেইনতটো জাম লাগি যায় তাৰ কাৰণে বানপানীৰ সমস্যা। সৃষ্টি হয় তুমি কি ভাবা?
হয় মই সেইটোৱে ভাবো আৰু আচলতে বানপানী - বানপানী হোৱাৰ মূলত আমিয়ে আমি মানুহবোৰে কিয়নো আমি জাবৰ জোথৰ জাবৰ জ জাবৰ জোথৰ বোৰ আমি য'ত পেলাব লাগে তাত নেপেলাই আমি নলা নৰদমাত জাৱযৰ জোথবোৰ পেলাও।
হয় - হয়।
আৰু - আৰু মোৰ বুধেৰে মল বোধৰে আমি তাক লৈ চৰকাৰে কিবা এটা বেৱস্থা লৈ লব লাগি। ল'ব লাগিব - ল'ব লাগিব লাগে যে যদি জাবৰ জোথৰ ঠিক জেগাত নেপেলাই তেনেহলে তেনেহ'লে ফাইন লগাই দিম আৰু চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব লাগে যেনেকে ধৰ আমাৰ নদী ন ৰ ৰুক্মিণী গাও গুৱাহাটী মহানগৰৰ হাতীগাও চাৰআল হাতীগাও বুলি ক'লে ফেমাচ বানপানীৰ কাৰণে।
অ, বানপানীৰ সমস্যাটো তাতে ফেমাচ হৈ আছে। আৰু আজিকালি চানবাৰীতো বহুত বানপানীৰ সমস্যা দেখিবলৈ পোৱা যায়।
হয় চানমাৰিত কিন্তু মি চানদমাৰিত কিন্তু দীঘলীুুপুখুৰী পিনে আমি গছকিইডাল কাটি কিনে আমি তাৰ সৌন্দৰ্যটো নাইকিয়া কৰি পেলাইছো আৰু তাত আমি এতিয়া বানপানীৰ সৃষ্টি কৰি পেলাইছো।
অ, সেইটোতো হয় মানে ঠিকেই ক'লা তুমি এইটো বানপানীৰ সমস্যাটো। মানে কিহৰ কাৰনে ক'ব গ'লে তুমাৰ আগতে যতে বিল আছিলে। যাতে পানী গচিলেই ত তে অ, ফ্লেট আছে তে পানী ক'ত যাব ফ্লেটততো নাযায়। ওখ কৰি ফ্লেট বনাইছে ৰাস্তাই ডাউন আছে ৰাস্তাতে পানী আহিব।
উম, আৰু মই এনেকুৱা দেখিবলৈ পাইছো মই এনেকুৱা দেখিব পাইছ যে ফ্লেটৰ যি একদম মানে য'ত গাড়ী চাৰি পাৰকিং কৰে আৰু একদম তলৰ যিটো ষ্টেপ টো তাতো মানে বানপানী হয়।
অ, তাতে বানপানী সমস্যা অ, ঠিকেই ক'লা তুমি তাতেও মানে বানপানী হয়।
ত বৰ্তমান এইটো এটা মানে বহুত চলন্ত সমস্যা হৈ পৰিছে যাৰ ফল যাৰ ফলত আমি স্কুল বিদ্যালয় আদি আমি যাবলৈও ক'ৰবাত ক'ৰবাত অ মানে আমি স্কুল কলেজ যাব নোৱাৰোঁ বানপানীৰ
হয় হয় বানপানীৰ ফলত হয় তুমি ঠিকেই ক'লা
বহুত ব্যক্তিসত বহুত ব্যক্তিয়ে কামত যাব নোৱাৰে অ দুবেলা দুমুধি ভাতৰ বাবে তেওঁলোকে কামত গৈছিল কিন্তু বান পানীৰ বাবে বা এজাক এজাক বৰষুণ দিয়াৰ লগে লগে তেখেতসকলে পিছদিনা কামত যাব নোৱাৰে।
নোৱাৰে হয় ঠিকেই কম এই যে বৰষুণ দিলে মানে বানপানীৰ সমস্যা তাতে এনেকুৱা হৈ যায় মানে মানুহে কেতিয়াবা ড্ৰেইনত ডুবি গে মৰে বুলি মানে মৃত্যু হোৱা খবৰ আহে। কি কোৱা মানে বানপানীৰ সমস্যাটো হ'লে তাতে আৰু ড্ৰেইনৰ কেতিয়াবা ঢাকন খুলি থৈ দিয়ে মানুহৰ মানে মৃত্যু হোৱাৰ মানে সেইটোৱে হৈছে মানে ড্ৰেইনত পৰিকে বেলেগ বেলেগ সমস্যাবোৰ আহি আছে বান্ধ পানীৰ কাৰণে আৰু তাৰপিছে অ গুৱাহাটী স্মাৰ্ট চিটি বুলি জনা যায় আৰু গুৱাহাটীয়ে বানপানীত ডুবি থাকে তো
হয় হয় হয় আৰু বৰ্তমান তুমি চাগে শুনিবলৈ পাইছা যে গুৱাহাটী কিবা পাৰ্পল চিটি।
হয় হয় পাৰপল চিট এতি বুলিয়া হয় সেনেকা শুনিবলৈ পাইছিল, অ।
মোৰ মতে গুৱাহাটী হৈছে ফ্লাট চিটি বান
চেচে অ বানপানী চিটি ঠিকেই হলহেতেন এজাক বৰষুণ দিলে মানে মানে নাওলৈ ওলাব লাগিব গুৱাহাটীত।
কৰবাত কৰবাত মানে এনেকুৱা হৈ যায় তোমাৰ মানে বানপানীত বানপানীৰ সময়ৰ পৰা দম কলটো ডুবি যায় গতিকে দমকলৰ পানী খাব উপৰি আমি সেই বানপানীয়ে খা বান বানপানীৰ পানীয়ে খাব লগা হৈ যায়।
অ
ইষ্ট বহুত মানুহৰ গাড়ীছ, হা কি ক'লা?
তোমাৰ কেতিয়াবা তেনেকুৱা হৈছে নে?
অ মই লাষ্ট টাইম মানে যোৱা বছৰ মানে গণেশগুৰি অ যোৱা বছৰ না তাত যি আগৰ বজাৰ মই গণেশ দুইটা ছিলো অ দুটা দিনত দুটাৰ পৰা তি চাৰিটালৈ কি বৰষুণ দিলে তাৰপিছত মই ভাবিলোঁ মই ঘৰত যাওঁ বুলি আহিলোঁ পানীটো বন্ধ হ'ল। যাওঁতেটো মই ফাঁচি গ'লো নহয় এইটো তোমাৰ দিছপুৰ ফাঁচি গ'লো আগত যাওঁ তোমাৰ ককালত কঁকাল কঁকাললগি পানী।
উম মই এনেকুৱা বহুত মই এনেকুৱা বহুত সমস্যাত বহুত সমস্যাত পৰিচয় দিয়াচোন। কেতিয়াবা কেতিয়াবা মানে কি হয় আগতে স্কুল কলেজ যাওঁতে স্কুল কলেজত ময়ো মানে আহি আহ আহাৰ সময়ত বহুত বিপদত পঢ়িছোঁ।
হয় নেকি অ তেনেক মোৰো ফচিছে সেইদিনা মই ঘৰত যাওঁতে তোমাৰ ৰাতিপুৱা চাৰিটা বাজিছে। তেন গধূলি তিনটাৰ পৰা মই ৰাতিপুৱা চাৰেতিনটা আহিম। পিছত পানী কমিছে তাৰপিছত আকৌ বাইকটো ডিভাইডৰ পৰা উঠাই গে বেলেগ চাইডে লৈগে মানে বহুত কষ্ট পাইছো সেইদিনা মই। নেক্সদেটো মানে মই অ তাতে তেতিয়া কাম কৰিছিলোঁ কামত যাব পাৰা মানে এনেকুৱাত মানে ভাগৰিছোঁ।
হয় আৰু কেতিয়াবা এনেকুৱা এনেকুৱা দেখিবলৈ পাইছো যে মানে গাড়ীৰ লগত একেলগে বানপানীতটো সমান হৈ যায় আমি আমি আমি অলপমান সাহস কৰি কেনে বানপানীৰ ওপৰেৰে বাকখন নিবলৈ চেষ্টা কৰো কিন্তু কিন্তু কিন্তু কি হয় বাইকখনেই ফুচি গ'ল লাষ্টত
অ লাষ্টত ভাগ্য বজো এনেকুৱা মানে সেনেকুৱাও হয় বাৰু সেইকাৰণে মানে বানপানীৰ সমস্যাটো ঠিক হ'ব কাৰণে লাগিব অলপ সময়
উম আৰু বানপানীয়েও তোমাৰ ধৰা খেতি বাতিও নষ্ট কৰি পেলাই বহুতত
উম খেতি বাতিতো নষ্ট কৰে গৰু ছাগলীৰ কাৰণে মুৰ্গীটো মৰিয়ে যায় ছাগলীৰো ছাগলীয় বাচাতটো নোৱাৰে বানপানীত মুৰ্গীটো বাৰু মৰি যায় আৰু তাৰপিছত হাঁহ কুকুৰা
গতিকে হয় হয় গতিকে তুমি কি ভাবা যে চৰকাৰে বানপানীৰ ওপৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ললে আহ মানে অসমখন ধুনীয়া হ'ব বা অসমখন ভালে থাকিব আমি বানপানীৰ পৰা হাত সাৰিব পাৰিম
এনেকুৱা মানে অসমখনত নহয় আমি নিজেও সেইটো কৰিব লাগে যেনেকুৱা ড্ৰেইনত আমি চৰকাৰে মাত্ৰ ললে নহ'ব আমি যেনেকুৱা ড্ৰেইনত জাবৰ জোথৰ পেলাব নালাগে আৰু যিকিনো বিলবোৰ আছিলে আগতে পানী যিহেতু যাইকে জমা হোৱা এইবোৰ বিল বোৰ খালী কৰিলে ান ক'ত আৰু আগতে আমাৰ গুৱাহাটীতে মাজ মাছ ন বৈ থকা ভ অৰু নদী যিহেতু আছিলে এতিয়া ভৰলো নদীতো সৰু নালা হৈ গৈছে চব জাবৰ পেলাই পেলাই আৰু জাবোৰ জোতৰ পেলাইগে এতিয়া তাৰ কাৰণে বানপানীৰ সমস্যাটো বেছিকে বাঢ়ি গৈ আছে তুমি কি ভাবা
হয় মই সেইটোৱে আহো বৰ্তমান আমি নিজে মানুহবোৰ সজাগ হ'ব লাগে মানুহবোৰ ঠিক হ'ব লাগে কাৰণ চোৱা সেইটোৰ লগত আমাৰ ভৱিষ্যতৰ আমাৰ বা আমাৰ আহিব লগীয়া প্ৰজন্মৰ বহুতখিনি সম্পৰ্ক আছে কাৰণ আজি আজি যি যদি আমি যদি বানপানীৰ পৰা আমাৰ অসমখন বা আমাৰ দেশখনত আমি যদি ঠিক নকৰোঁ আমাৰ আহিবলগীয়া প্ৰজন্ম কিন্তু পানীত ডুবি থাকিব লাগিব
নিটোতো হয় বাৰু ঠিকেই হল তুমি
সেইকাৰণে অ সেইকাৰণে সেইকাৰণে হয়টো আমি এতিয়াৰ পৰা সজাগ হোৱাটো উচিত আমি আমি জাবৰ জোঁথৰবোৰ অত তত নেপেলাই আমি যাবৰ চব বস্তুৰ এটা এটা উচিচি উচিত উচিত ঠাই থাকে নহনে
হয় হয় ঠিকেই ক'লা তুমি উচিত থাকে থাকে যাব পাৰছ
ত' আমি সেইবোৰ ঠাইত পেলোৱাটো উচিত জাবৰ যো তাৰ ফলত কি হ'ব তাৰ ফলত কি হ'ব নলা ন মাৰ যেনেকুৱাই নহওক বৰ্তমান তুমি যদি কলা পানী দেখিছ তাৰ ফলত তাৰ সেই কল পান আমি পৰিষ্ পৰিচ্ছন্ন বগা পানী ৰাস্তাৰে বৈ যোৱা দেখা পাম অৰ্থাৎ নলাৰে তুমি যদি আজি যদি তুমি যদি আজি যদি বশিষ্টৰ বৈশিষ্টৰ বৈ যোৱা পানী চোৱা লেতেৰা
অ সজো হয় লেতেৰা
উম ত তাৰ পৰা আমি নিজে সেই মানুহে আমি দায় আমি নিজেই দায়ী
অ এইটোতো হয় ঠিকেই অ সেইটোতো হয় মানে আজিকালি মানে যেতিয়া বানপানী হয় যি বানপানী পানীতো চাব যি কলা পানী মানে অলপ চুলেও মানে ভৰিত লাগিলেও মানে ভৰি চৰি খোজ যাবলৈ ধৰে মানে সেইবোৰত মানে বহুত লেতেৰা পানী ক'ব নোৱাৰি কেনেকুৱা বানপানী কেনেকুৱা বানপানী কলাপ পানী সেইকাৰণে অলপ তাৰ পৰা নিজে আঁতৰি থকাতোৱে ভাল এ আমি যদি যেনেকুৱাকে কৰো তেনেহলে আমাৰ কাৰণে আমাৰ কাৰণে বেয়াৰ পিছত যাইক আমাৰে নতুন নতুন বেমাৰ ওলাব সেইকাৰণে মানে আমি নিজে চাফ চিকুণক থাকিব লাগিব আৰু য'তে ত'তে জাবৰ জোথৰ পেলাব নালাগিব তাৰে মানে আ যতে পানী জমা হোৱা জেগাবোৰ নাই তাৰ কাৰণে পানীৰ সমস্যাটো বাঢ়ি যায়
উম হয় হয় আৰু মই এইটোয়ে ভাবো যে াৰ তাৰ পৰা আমি বৰ্ত বৰ্তমান আমি এনেকুৱা এটা ভাড়া ঘৰত আছো যোনটো ভাড়া ঘৰত এ াক বা দুজাক বৰষুণ দিলে তোমাৰ বানপানী হয় তাৰপিছত ত তাৰ পৰাত আমাৰ বিনাখন বিনাখন আ দু দৰ অৱস্থা তাৰ পিছ আমি পানী সিচিব লগা হয় দেহাৰ কষ্ট মিছা মিছি দেহাৰ কষ্ট সময় নষ্ট
হয় নেকি অ দেখোন বহুত দিগদাৰ দেখোন তোমালোকৰ কি কৰিবা আৰু মান মানে মানে কি সমস্যাটো আমাৰ গুৱাহাটী স্মাৰ্ট চিটি বুলি কোৱাৰ কাৰণে গুৱাহাটীয়ে ডুবি থাকিল আৰু বেলেগ কি হ'ব অসমখনতো পুৰা আছেই
উ গতিকে আমি এটা এটা ভাল পদক্ষেপ লব লাগে কিয়নো আমি আৰম্ভ কৰো নেকি কি আমি এতিয়া জাবৰ জোঁথৰোৰ অত'ত নেপেলাই আমি জাবৰ জোঁথৰ উচিত ঠাইত পেলাই আমি আমাৰ বানপানী মুক্ত কৰিব পাৰো নহয় ন
উ হয় হয় ঠিকে ক'লা তুমি আমি এইটো ল'ব লাগিব আমি সুযোগ লব লাগিব বানপানী কেনেকুৱা সেইটো কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব
হয় হয় বা আৰু আজি বহুতখিনি অভিজ্ঞতা লাভ কৰিলো তোমাৰ পৰা বানপানীৰ বিষয়ে
অ অ ধন্যবাদ তোমাৰ লগতো বহুত অভিজ্ঞতা লাভ কৰিলো তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া অ
পাই দে বিদায়